আহ কি খবৰ?
আছে
অ তোৰ মাতটো অলপ ফাটি -ফাটি আহি আহ এতিয়াও পাইছো।
অ
কি খবৰ কি কৰি আছ?
এই ভাত খাই উঠলো ৰ অলপ আগত।
অ অ অ মই বোলো টিউচনত গৈছিলো নাই ভাত পোৱা নাই টিউচন গৈছিলো এইব জাষ্ট আহি পাইছোহে।
অ ঠিকে আছে।
তোৰ ঘৰৰ সন্মুখে দি আহিলো মই ভাবিলো তোক এবাৰ মাত দি থৈ যাও নেকি? ত তই যদি বাহিৰত থাকিলে তেতিয়াহলে মা কাতিলো হয় কিন্তু এই আৰু বাদ দে আৰু ইমান গৰমখনত
উ পাৰি মই গম নাপাও বহুতো লব প ন লভ প ন
নাই বহুত বেছি ৰ'দ দি আছে। জানা বহুত গৰম লাগি আছে সেইকাৰণে ঘৰৰে গুচি আহিলো বাহিৰে বাহিৰে আৰু কালি কালি আ আকৌ যাম তেতিয়ালৈ লগ কৰিম। যদি আহোঁ এইফালে? এতিয়া পিছে কি কৰি আছ কিবা কাম চামত জইন কৰিছ নে নাই?
কব জান কৰা নাই ৰ ভাবি আছো ৰ?
অ তেওঁৰ হেৰি কমপ্লিট হল কম চুইাৰৰ্টো কম্লট হ'ল?
আহ হয়চে হয়চে সতিয়া ক বটো
চাৰ্টিফিকেট দিলেনে নাই?
দিছে দিছে
তেতিয়াহ'লে এপ্লাই কৰিব পাৰ দেখোন।
পাৰতো ভাল পোৱা নাই আৰু এনেক
অ', অ',
আৰু যব
আমাৰ নেমকেয়াৰত কি কৈ হেৰি আছে আৰু ভাকেন্সী এটামান খালী হৈছে দিব পাৰো।
আহ', অ', পাই ন তই কত কৰিছিল আগতে?
মই তাতে কৰিছিলোতো অল্ড - অল্ড খনত কৰিছোঁ যিনখন পুৰণা আছিলে পুৰণা নেমকয়াৰখনত।
অ',
তাতে আছে কা কটামান খালি মানে হৈছে আৰু বেছি দিন হোৱা নায়। পাঁচদিনমানানছে এতিয়া সিহঁতে লৈ আছে কি কয় বাইড এটা লৈ আছে। তাতে তো দি থব। দিব চিভিখন
উম দিব লাগিব কবি মোক, গম পোৱা নাই কিন্তু মই।
কৈ দিওঁ দিব পাৰো ফুল দিব কবি ক'ব লাগিব কথাাত।
তাকে।
উম, বাকী কি কৰি আছ
মই পঢ়িয়ে আছো ৰ'
কেতিয়া একযাম কেতিয়া নেক্স? একযাম কেতিয়া?
আঠাইছ জুনত আছে।
অ' কিহৰ হয় এইটো?
এপেক্স বেংকৰ।
অ- অ এইটো কি? ৰিটেন প্লাছ ইণ্টাৰভিউ নে অকল ৰিটেন?
ৰিটেন হব ছাগে ৰিটেন টো হব, আগত ৰিটেনটোক্লিয়াৰ কৰোঁ, ইণ্টাৰভিউ টো দিয়া নাই এতিয়ালৈকে।
উম - উম- উম
দিলে গম পাম পিছত আৰু
উ- উ মানে কি নটিফিকেশচনত লিখা আছে নে নাই? ইণ্টাৰভিউ ল'ব নে নলয়
উম মই কৰিছিলো চাম মই চাই ক'ব লগা হ'ল মানে কি জানা বেছি চোৱা নাই মই চাইছো জাষ্ট ওলাইছিল আৰু লাষ্ট মুহূৰ্তত কৰা গ'ল ন এপ্লাইটো চোৱা নহয় চাবলৈ কোৱা
উম উম উম নাই বোলো মই ভাবিছোঁ তো খবৰ চবৰ একেবাৰে নাই কি বা কৰি আছ?
অ 'তাকে
ফুৰিব চৰিব যোৱা নাই ক'ৰবাত ফুৰিব? ফুৰিব যাব লাগিছিলে।
উম উম
কৌশিকে কৈ থাকে
তাকে বোলে বল
কৰবাত যাম হা আমাৰ টো নাইট শ্বিফ্ট নহ'ল ভাই নাইটচিফট হলেও এটলিষ্ট ভাল আছিলে।
উম উম অ পাৰ ঘৰত মানুহ আহিল না এতিয়া?
নানু হলেৰেছ চিমনো নোযোৱা হৈ গল মানে চিমন গলে আৰু কথা নাছিলে হৈ গলে কিবা কিবি কৰিছে
হ বুজিছো
আৰু মেইন কথা নহয় গৰমৰ কাৰণে অলপ ওলাই যাব লাগিছিল ক'বাত ফুৰিব চুৰিব যাব লাগিছিলে? অলপমান ওলাই গলে ভাল আছিলে। মই ইহঁতক কৈ আছো বাকী কেইটাকো কৈ আছো। কিন্তু নাই গুৰুত্বই দিয়া নাই সিহঁতে।
অলপ অল দ্বীপৰ ভ নাই অৱস্থা?
নাই অৱস্থাই নাই তাতে গৈ একে লাভেই নাই আৰু এতিয়া পুৰা ৰ'দ হৈ থাকিব আগতে এটলিষ্ট গছ কেইডাল থকাৰ কাৰণে বোলে চাহ আছিলে অলপমান বহিব কিন্তু এতিয়াতো পুৰা অ পেন হৈ গৈছে।
আপোন
তাতে চাগে হেৰি কৰিব ডাবুল লাইন কৰিব আৰু কৰিডৰ বনাই আছে চাগে ব্ৰীজৰ কাৰণে?
কি লাভ ৰামচাহ ফাইদ আছিল।
উম একো লাভ নাই সেইবিলাক কৰি পেলাই এইবিলাক কৰি পৰা ওল্টা যিখিনি মানে হেৰি আছিলে চৰাই চৰাই যিবিলাক আছিলে বহুত কিছুমান এনডেন এনডেনজাৰ আছে। একজেটিক সেৱাবিলাকো আছে তাতে। এতি সেইবিলাক যদি এতিয়া লাহেকে নো নোৱা হৈ যায় তেতিয়া হ'লে আৰু সেইটো ৰামচাৰ চাইড হয় নাথাকে হয় আৰু
সেইটোৱে ৰিজাপ কৰি বস্তুখিনি
টো তাতে ডাবুল লাইন বনাই আছে মানে ৰেলৱে লাইন তাতে চিংগল আছিল ন। তাতে ডাবুল লাইন বনাই আছে। ফাৰ্ষ্ট অফ অলটো ডাবল লাইন দ্বিতীয়তে ফেন্সিং দিব বোলে। আৰু থাৰ্ডলি বোলে হেৰি কৰিব? ব্ৰিজ বনায় আছে অভাৰ ব্ৰিজ। যেনেকে আছিলে নহয় নহয় একদম সঁচাই কৈছো যেনেকুৱাকে আছিল নহয় আগতে সেইটো বেষ্ট আছিল ভাই। ক্ৰচিং গেট আছিলে আমি যেতিয়া গৈছিলো মনত আছে। আছে ন আমি যোৱাতে। তেতিয়া কি ধুনীয়াছে ৰেল গেট বন্ধ কৰে আকৌ অপেন কৰে। কি মজা আছিলে সেইটো বেষ্ট আছিলে আৰু এতিয়া যদি এইবিলাক কাম কৰে সিহঁতে গোটেই যদি গছ চছ হেৰি কৰি দিছে। এয়াতো আৰু বেছি বেয়া হৈ যাব সেই টো আৰু মানে সেইটো প্লেচ হৈ নাথাকে আৰু আগৰ প্লেচ হৈ নাথাকে আৰু।
সঁচা। আ বহিয়ে আছো গুগল মেপ যে বিচাৰি বিচাৰি আমি ওলাই চো ত
উম গুগল মেপ বিচাৰি-বিচাৰি ওলাইছো তাকেতো কি গৰম আছিলে তেতিয়া।
আহ
তেনেকুৱা ৰাইড এটা কৰো ব'ল।
অ' পাৰি।
তই কেতিয়া ফ্ৰী থাকিবি?
জুনৰ পোন্ধৰ তাৰিখছে ক'ব পাৰি।
জুনৰ পোন্ধৰ তাৰিখ ন?
উম',
মানে আজি তোৰ এইট।
উমহ পোন্ধৰ তাৰিখৰ পিছত।
পোন্ধৰ তাৰিখ কি আছে পোন্ধৰ তাৰিখলৈকে কি আছে তোৰ?
তোৰ সেই মই বত যোৱা কথা আছিল কেইদিনত মই নাথাকিম চাগ গুৱাহাটীত।
আকৌ যদি টুৱেটি একজাম থাকে তেতিয়াহলে তই তাৰ কাৰনে নপঢ়িবি নেকি?
পঢ়িম এদিন যাম আৰু এদিন কিবা এদিনে। এদিন যাম আৰু যদি যোৱা হোৱা নাই।
অ'হ
সেইয়ে এক বেছি দেৰি নকোৱা আঠাইছ চৰিখন ন ত ন আগতে যাম এইটো
অ আঠাইছ তাৰিখ হলেক ল থাকি লাভ নাই এনেও নাথাকোঁ যদি তই পোন্ধৰ তাৰি নোৱাৰ তেতিয়লে ঠিক আছে হ'ব। এ কাম কৰো অ', পোন্ধৰৰ পৰা বিছ ভিতৰত কোনোবা এদিন প্লেন কৰি দিওঁ।
অ-অ হ'ব।
তেনেকুৱা-তেনেকুৱাকে আজি কৌচিকক কৈ পেলাই চাম ৰ।
উম, কবি।
বাকী তোৰ পঢ়া শুনা কেনে চলিছে? ওচৰতে যাম বেছি ক'তো বহুত বেছি দূৰত নাযাওঁ। কাৰণ এই গৰমখনত বহুত বেছি দূৰ হলে যাব নোৱাৰি ন আৰু। স্কুটি খনে কেইখনোও লোড ল'ব নোৱাৰিব। গৰম উঠি যাব।
তাকে। টাইমটো স্পেণ্ড কৰিলে হ।
সেইটোৱে।
উম,
মোৰতটোতো ইচ্ছা আছিলে শ্বিলং যাব সেইদিনাখন এতিয়া যোৱা নহ'ল নাইট ষ্টেটো কৰা-কাৰ-কৰা বুলি কোৱা কাৰণে মই কেনচেল কৰাই দিলো কেচেল কৰাই দিয়াৰ পিছত এতিয়া আৰু মানে একোৱে হোৱা নাই, সেইকাৰণে কৈ আছো কৰ'ৰবাত যাওঁ, কৰ'ৰবাত যাওঁ।
হ'ল নেকি বাৰু
হা, অ', সিহঁতে গুচি গলুলষ্ট্ৰক গুচি গ'ল।
অ'হ
ৰা ৰাতিপুৱা ছটা বজাতে গৈছে ৰাতি বোলে আঠটা নে নটা বজাত ঘৰ সোমাইছে। মোক কৈছিলে যে যাবি নেকি বল। যাওঁ একো নহয় ভাল লাগিছে বোলে যাইপিলে বম ধুনীয়া বোলে জেগ মই কৈছো মই মিচ কৰিলো আৰু।
যাব পাৰ ন।
আ, নহয় এইটো নাইট ষ্টেটো কৰ কথা কাৰণে মই মানে সেয়া নকৰিলো নে আৰু।
মইতো ৰেদি আছো মই যাব পাৰিলো বাকী দুজনে নোৱাৰ নে মই যাব পাৰিলো হয়।
এই যিমান যি, নহওক আৰু এজন এজন নগলেও কথাটো বেলেগ? দুজনে নোৱাৰো বুলি কৈছে যে তেতিয়া আৰু ভাল নালাগে ন পাঁচটাই আমি লৰা।
বত
উম, সেইকাৰণে মই মোক দুদিনৰ আগত দি ফোন কৰিছে। ত যোনটোৱে মানে শ্বিলং লগ ধৰিছিলে? দুদিনা আগতে মোক ফোন কৰিছে এনেকে-এনেকে বোলে ৰাতিপুৱাই ফোন কৰিছে মই তেতিয়া কৈছো হয় নেকি মইতোতো সিদিনা এনেকে-এনেকে নাইট ষ্টে আছে স দুতগোষ্ঠি মোক কৰিছিলে একো নহয় বাদ দিয়া নাইট ষ্টে পিছত কৰি ল'বা। আ, এদিন ওলোৱা আমাৰ লগত তথাপিও মই নও বুলিয়ে ক'লো। এ বেয়া পালে বেয়া পায় পেলাই গু জীৱন
কোন - কোন হয়?
আমাৰ চাই বাবা মন্দিৰৰ অ ল'ৰা কেইটামান আছে। চাৰিটামান।
মই চাই বাবা মন্দিৰৰ অকল লৰা থাকা বুলি ভাবি আছোঁ। বেলেগো আছে নেকি?
মই আছো এনেকুৱা নহয়, মই - মই মাজতেতো ময়ে আছিলো লৰা অকল। তাৰপিছত কি হল সিহঁতে আগতে বহুত আগতে আহিলে, মোতকেও আগত সিহঁতে আহিছিলে। তাৰপিছত কি হল এতিয়া চাকৰি তাকৰি কিবা কিবি কামৰ কাৰণে সিহঁতে মানে মাজতে নাহা হল। এতিয়া আকৌ ৰেগুলাৰ আহা হৈছে। আজি ছয় মাহ সাত মাহৰ পৰা, সিহঁতে ৰেগুলাৰ আহে। তে সেইকাৰণে মানে হেৰি কৰিলো আৰু
তোৰ লোড টো কমচে অলপ।
হুম
তোৰ লোড টো কমছে অলপ।
মোৰ লোড টো কমিছে। সেই আৰু বুলো। লগ ধৰিম। হেৰি কৰিবি কি কয়, মই ক'ম বাৰু কৌশিক হতক। কৈ চাওঁ।
অ' অ'। হ'ব দে। হব।